হেল্ল', হেল্ল'।
হেল্ল' অ'। হেল্ল'।
হেল্ল'।
অ', কোৱা।
হে ৰাম, কিবা কৰি আছা নেকি বাৰু?
নাই কৰা বাৰু তুমি ক'ব পাৰা।
হা তুমি অ', মানে তুমি ব্যস্ত আছা নেকি?
নাই নাই ব্যস্ত নাই বাৰু।
উ অ', তোমাক এটা কথা সুধো বাৰু অ'। ভূমিকম্পৰ বিষয়ে কিবা জানা নেকি বাৰু?
অ', অলপ চলপ জানো বাৰু।
তা অলপ কবা নেকি ভূমিকম্প কি মানে কেনেকে সৃষ্টি হয়, ভূমিকম্প এই যে দুদিনমান আগতেও ইমান জোৰকে
অ', অ', হৈছে বাৰু এইটো অ'। অ', মই জনামতে আমাৰ পৃথিৱীৰ খোলাটো। মানে এখন মানে বহুত কেইখন প্লেট আমাৰ ঘূৰি থাকে।
আচ্ছা, অ', হয় বাৰু মই শুনিছো এইটো কথা তাৰপিছত।
সেই প্লেট কেইখন মানে গতিশীল অৱস্থাত তাকে বহুত ডাঙৰ ডাঙৰ প্লেট অ', যিটোক আমি ইংলিছত টেক্টনিক প্লেট বুলি কওঁ।
তাকে অ', সেই প্লেট কেইখন যেতিয়া ঘূৰি থাকে আৰু কেতিয়াবা মানে কি হয় জানা এই ডাঙৰ প্লেট কেইখন বা সৰু প্লেট কেইখন এই খুন্দা লাগি যায় বা ইটো সিটোৰ ওপৰত উঠি যায়। এই যেতিয়া এই যেতিয়া উঠি যায় তেতিয়া মানে ঘৰখন বলৰ সৃষ্টি হয় আৰু সেইবোৰ এতিয়াতো বহুত ডাঙৰ থাকে ন' এটা বহুত বৃহৎত এলেকা যদি থাকে এইবোৰ, যে মানে ইনষ্টেট মানে ঘৰ্ষণ সৃষ্টি হয়। অলপ কঁপি উঠে, আৰু এই কঁপি উঠোতে মানে গোটেই আমাৰ পৃথিৱীখনে কঁপি উঠে মানে। হয়। আৰু সেই যিখিনি অঞ্চলত নিউপ্লেট কেইখন অহ, হৈছে ন' এনেকুৱা।
অ'।
নে সেই সেইখিনি অঞ্চলত ভূমিকম্পৰ সৃষ্টি তি হয় আমি সেইটোকে ভূমিকম্প বুলি কওঁ, অ', বহুতবাৰ হা বহুত মানুহে মানে আমাৰ, আমাৰ বহুত মানুহে গাঁৱতে হওঁক বা আমাৰ যে পিছপৰা অঞ্চল সেইবোৰত মানে এটা মিছা মিছাকে এটা কথা মানে ওলাই যে অ', পিঠি পৃথিৱীৰ ভিতৰত হাতী আছে, হাতীয়ে লৰচৰ কৰিলে এনেকুৱাহে হৈছে বুলি, ক কোৱা কোৱা শুনিছোঁ।
আচ্ছা।
অ'।
তোমাৰটো বহুতখিনি উম, আমাৰ ক্ষতি কৰে ন, বহুতে ক্ষতি কৰে। সিখিনি ঠাইত হয়, সেইখিনি ঠাইত একদম বহুত বেছি ক্ষতি কৰে।
অ', অ'।
হয়, ত' সেই ক্ষতিবিলাক মানে আৰু কেনেকুৱা ধৰণৰ হ'ব পাৰে?
মানে কেতিয়াবা মানে ঘৰ দুৱাৰ সেইবোৰ পকাৰ ঘৰ হওঁক বা সেনেকুৱা সেইবোৰ ভাঙে ফাট মেলে আৰু আমাৰ দলং যিবোৰ থাকে। অৱশ্যে কমজুৰি দলং থাকে দিয়াচোন সেই দলংবোৰ মানে দলংবোৰ ভাঙি যোৱা এটা ই থাকে। হা আৰু আমাৰ মাটিত ফাট মেলে। সেইবোৰ হোৱাৰ কাৰণে মানে বহুতো অ', জীৱ জন্তুৱে হওঁক বা মানুহে হওঁক মৃত্যুৰ মুখত পৰে সেইটো এটা বহুত ডাঙৰ বিপদ বুলি ক'ব পাৰি। আমাৰ মানে
অ', আৰু দুদিনমান আগত, হয় হয়। দুদিনমান আগত যে আমাৰ অ' ইয়াতেও হৈ গৈছিল ন ইমান জোৰকে দিছিল।
অ', অ', এই সেইটো সেনেকুৱাই আৰু।
অ'। অ', তুমি জানা আমাৰ জাপানত একবাৰ অ' সমুদ্ৰতলীত ভূমিকম্প হৈছিল বহুত বহুত জোৰে ভূমিকম্প হৈছিল সেইটো। এইটো ধৰা ই ইমান প্ৰবল ইমান প্ৰবল এটা চুনামি আহিছিল, যে গোটেই জাপানৰ যিখিনি অ', সাগৰীয় এলেকা উপকূল অঞ্চল আছে।
উম!
এই গোটেই বুৰাই পেলাইছিল। তুমি যদি মোবাইলত মানে বিচাৰি চোৱা ত' পাবা যে মানে বহুত ডাঙৰ হৈছিল সেইটোতো।
আচ্ছা।
ত' আৰু জাপানত সঘনাই হৈয়ে থাকে। তাতে যিযোৰ মই ক'লো প্লেট বুলি, এই প্লেটৰ প্লেট যিহেতু বহুত বহুসংখ্যক আছে কিজানি। মানে বহুতো মানে বিজ্ঞানীয়ে কৈছে এইটো কথা।
উম।
সেই হিচাপত মানে জাপানত বহুতো মানে এনেকুৱা সৰু ডাঙৰ ভূমিকম্প সঘনাই হৈ থাকে। মানে সদায় বুলি ক'লেও ভুল নহ'ব।
আচ্ছা। এতিয়া আমাৰ যদি ধৰা অসমত সেনেকুৱাকে হ'ব ধৰে তেতিয়া দেখোন অসমখন বাৰু নোহোৱাই হৈ যাব ন।
অ', সেইটোতো হয়েই। এনেই আমাৰ অসমখনক কোৱা গৈছে এনেকুৱাকে মানে আহ অসমখনো আমাৰ বহুতো আহ ভূমিকম্প হোৱা আহাৰ এলেকাতে পৰে। কিন্তু আমাৰ ইয়াৰে মানে কিজানি প্লেটৰ সংখ্যা বেছি নাই বা এনেকুৱা এই নহয় ইমান। কিন্তু মানে যে
অ বেছিকে হয় ন অ আৰু এই কিবা‌ যে থাকে মানে এইটো এৰিয়াত যে বহুত জোৰকে হয় তেতিয়া কিবা এটা নাম্বাৰ থাকে যে।
অ অ সেইটো বাৰু হয়। তাৰ মানে অ এটা কেন্দ্ৰ কৰি ভূমিকম্পটো গঢ় লৈ উঠে। সেই কেন্দ্ৰৰ পৰা মানে একদম বিস্তৃত হৈ থাকে আৰু বহুত দূৰলে।
অ।
আৰু যিটো কেন্দ্ৰত হয় আটাইতকৈ গোটেই এলেক কাজৰি আটাইতকৈ বেছি সেই কেন্দ্ৰটোতে মানে মানে সেই হয় বেছিকৈ প্ৰভাৱ পৰে।
উম উম বুজিছো বাৰু এতিয়া আহ তুমি অলপ মানে দুটামান আহ এনেকুৱা কোৱা যিবিলাক ক যিটোৰ দ্বাৰা ধৰা আমি ভূমিকম্প হলে এইটো ঠাই থাকিব নালাগে আমি সৰুতে পাইছিলো কিতাপবিলাকত যে ভূমিকম্প হ'লে গছৰ তলত থাকিব নালাগে আৰু সেনেকুৱা ধৰণৰ আৰু কিছ ছুমান বস্তু আছে যিহেতু কেইটামান কবা নেক
অ আছে আছে আমাৰ এনে ভূমিকম্প হোৱা সময়ত আমাৰ ঘৰৰ ভিতৰত থাকিলে টেবুল বা মেচৰ তলত অ থাকিব লাগে মানে কৰিব লাগে আশ্ৰয় লব লাগে। অ যাতে ভূমিকম্পৰ ফলত যদে ও পৰৰ পৰা ফেন হওঁক বা কিবা এনেকুৱা যদি পৰে তেতিয়া হ'লে যাতে সেই মেচখন বা টেবুলখনে আমাক সুৰক্ষা দিব পাৰে আৰু ঘ ঘৰৰ আমাৰ চাইদৰ ফালে যে ওপ চাইদৰ বেৰৰ ওপৰত যিখিনি ঠাই থাকে। আমাৰ বেছিকৈ সেনেকুৱা ঠাইতে কৰিব লাগে কাৰণ সেই ওপৰৰ অ ঠাইতো অলপমান মানে মজবুত থাকে আৰু সেইটো পৰা ইমান সেই নাথাক যায়। অ অ ফাউণ্ডেচন বুলি কয় আমি লিং তাৰ, ক নাই অ সেইটো বুলি কয় ফাউণ্ডেশ্যন সেইখিনি তাৰ পিছত লিংটাৰো সেইখিনিয়ে আৰু। আৰু আমাৰ সেই বুলি অ
আৰু এই যে ভূমিকম্প আহিলে এতিয়া ধৰা উম ভূমিকম্প‌ আহিলে আমি বিচনাত শুই আছো ৰাতি আহিলে আৰু আমি শুই আছো তেতিয়া শুই থকা টাইমত যদি মানে সেই মানুহজনে ভূমিকম্প অহাৰ টাইমত দৌৰা দৌৰি কে একদম মানে নামি গৈছে বা লি
সেইটো সেইটো কৰিব নেলাগে সেইটো কৰিব নেলাগে। মানে দৌৰা দৌৰি কৰিলে মানুহটো পেনিকত মানে কি কৰে গম নাপায় ন আৰু যিহেতু বৰ এইয়া ভূমিকম্প চলিলে থাকিলে মানে একদম লৰি থাকে মানুহ মানে এই বেলেঞ্চ হেৰুৱাই মানে বহুতো কিবা মানে অঘটন ঘটি যাব পাৰে। আৰু আমাৰ আ বিল্ডিঙত থকা মানুহবোৰে এই আ চিৰিৰে বা লিফ্টেৰে অহা যোৱা কৰিব নালাগে। যদি কিবা কাৰণত ভূমিকম্পৰ বাবে যদি বিল্ডিঙো বিল্ডিঙো পৰিব পাৰে বা লিফ্টটো বন্ধ হৈ যাব পাৰে। আৰু চিৰিও তেনেকুৱাই যিহেতু বিল্ডিং যদিহে হয় তেতিয়াটো আৰু বহুত ডাঙৰ মানে বিপদ হৈ যায় ন এইটো। এইটোতো আৰু এ কৰিব নোৱাৰি। অহ।
এতিয়া ভূমিকম্পৰ পিছত ধৰি লোৱা আমি অ মানে বহুত জাগাত ক্ষতিগ্ৰস্ত হয় বহু খিনি ক্ষতিগ্ৰস্ত হয় ন।
অহ।
ক্ষতিগ্ৰস্ত মানুহ খিনিৰ বাবে আমি কিবা অলপ কৰিব পাৰো নে?
কৰিবো পাৰোঁ মানে আমি অ যিবোৰ এন জি অ' বা সেইবোৰে এইটো সহায় কৰে বহুতো মানুহক। যে অ কিছুমানে ঘৰ এইবোৰ হেৰুৱাই দিয়ে, কিছুমানে যে আপোন মানুহ হেৰুৱাই
হয় হয়
আৰু মানে একো যিবোৰ ঘৰ হেৰুৱা মানুহ সেইবোৰক এন জি অ' বোৰে আশ্ৰয় দিয়ে। অ খাদ্যৰ অভাৱ হয়, বহুতো খাদ্যৰ অভাৱ হয়। এনেকৈয়ে আৰু এন জি অ' বোৰে হেল্প কৰে আমি যদি বিচাৰো। এন জি অ' ত আমাৰ আহ পইচা দান দিয়ে হওঁক বা নিজৰ মানে সহায় আগবঢ়ায়ে আমি এইবোৰ অ যিবোৰ মানুহ নেকি এইবোৰৰ ওপৰত ভুগি আছে ভূ ভূমিকম্পৰ ফলত হোৱা আহ ক্ষতিত ভুগি আছে তেওঁলোকক আমি সহায় কৰিব পাৰো এইবোৰৰ পৰা।
উম। হয় বাৰু, এতিয়া ধৰি লোৱা স স সকলো মানুহে সমান ভাৱে সহায় কৰিব নোৱাৰে।
অ নোৱাৰে সেইটো, কাৰণ সকলোৰে এটা ক্ষমতা থাকে।
অ সেইটোৱে সেইটোৱে এতিয়া যিখিনি নিজৰ সামৰ্থ কিছুমান মানুহে পাৰে আ কিন্তু যিখিনি মানুহৰ সামৰ্থ অনুযায়ী কৰিব পাৰে, সেইখিনি ইচ্ছা কৰিলে কৰিব পাৰে আৰু ন মানুহখিনি
অ পাৰে পাৰে পাৰে, এইটো এন জি অ'টো পোৰা অপেন মানে অপেন খোলা গোটেই। অ যে সকলো মানুহে যাতে সহায় কৰিব পাৰে।
অঁ সেইটোৱে।
আৰু অৱশ্যে এইটো আমাৰ অকল এন জি অ' বা সেইবোৰ আ মানে অ সন্থাসমূহৰে এইটো দায়িত্ব নহয় আচলতে এতিয়া মানুহ মানে মানুহ হিচাপে আমাৰো এইটো দায়িত্ব যে আমি আমাৰ ওচৰ চুবুৰীয়া বা আমাৰ আমাৰ মানুহসকলে সহায় কৰাটো আমাৰ এটা দায়িত্ব।
হয় হয়।
ত' অহ আৰু কিবা ক'বা নেকি তুমি? অহ কোৱা, নাই নাই কোৱা তোৱা।
অ এই যে ভূমিকম্প এতিয়া মই অলপ আগতে ক'লো যে ভূমিকম্প ধৰা যিটো মাপ হয় সেইটো কিবা এনেকে পইন্টত দেখাই, সেই পইণ্টটো জোখে কেনেকে বাৰু? কিবা মেচিন আছে নেকি বাৰু যন্ত্ৰ তন্ত্ৰ?
অ আমাৰ এইটো জোখাৰ এটা আছে বাৰু এইটো আ শ্ৰমগ্ৰাফ বুলি কয়। আৰু এটা আছে তীব তীব্ৰতা জোখা।
আচ্ছা কিমান জোৰকে হৈছে, মানে সেনেকুৱা ধৰণৰ ন?
অ', অ, তীব্ৰতাটো ৰিখটাৰ স্কেল বুলি কয় সেইটো, মই জনামতে আৰু মই মোব বাইলত পাইছোঁ এনেকৈ, অ, ৰিফ ৰিখটাৰ বুলি কয় এইটো।
অ', আচ্ছা আৰু আগতে দিয়া মই সৰু থাকোতে আমাক নে, আমাৰ স্কুলত মানে ভূমিকম্প হ'লে কি কৰিব লাগে আৰু কি কৰিব নালাগে অ', বাইদেউহঁত শিকাইছিল কিন্তু আজিকালি, স্কুলত এই বস্তুতটো কমেওঁ দে
অ', অ, হয়। কিন্তু এইটো এটা মানে, বহুত মানে প্ৰয়োজনীয় বিষয় কাৰণ যিহেতু, আমি ভূমিকম্পৰ আগজাননী দিব নোৱাৰোঁ। কেতিয়া ভূমিকম্প আহি যায়, কি হৈ যায়, আমি একো গম নাপাওঁ। সেই হিচাপত মানে ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰিবৰ কাৰণে, আমাৰ এইটো এটা বহুত ভাল পদক্ষেপ, কিন্তু আজিকালিৰ মানে যি বিদ্যালয়সমূহত আজি আৰু আজিকালি বিদ্যালয়সমূহত যিটো পঢ়াৰ বাহিৰে উম, বেলেগ কোনো বিষয়ত ইমান এটা চৰ্চা নকৰে, তো সে এই হিচাপত এই হিচাপত ক'ব গ'লে এনে আমাৰ অ, ‌ এইটো এইটো ম এয়া মকড্ৰিল বুলি যিটো কয় আমাৰ ইংলিছত।
অ',।
এইটো কৰাটো বহুত মানে প্ৰয়োজনীয়।
হা হা বুজিছোঁ। আ, অকল মগড্ৰিল বুলি ক'লে তুমি যিটো মগড্ৰিল ক'লা ন সেইটো অকল ভূমিকম্পৰ আগতে মানে আমাৰ অসম চৰকাৰেও মকড্ৰিল বা ভাৰত চৰকাৰে হওঁক। অ', মকড্ৰিলৰ ব্যৱস্থা কৰিছে। কিবা এতিয়া, ফায়াৰ আ, হ'ল। মানে আকাশেৰে কিবা ফায়াৰ হ'লেও মকড্ৰিলৰ জৰিয়তে কেনেকে হ'ব? কি কৰিব লাগিব, সেইখিনি সময়ত বিভিন্ন ৰাই এ, জিলাত এইখিনি অ, কথা বুজাই দিছে।
দিছে বাৰু সেইটো, হয়-হয় দিছে। কিছুমান বিদ্যালয়ত অৱশ্যে, যায় সেনেকুৱা কেম্প ছাত্ৰ ছাত্ৰী সমূহক শিকাবলৈ সেইটো এটা ভাল পদক্ষেপ, এইটো মানে ছাত্ৰ- ছাত্ৰী সকলক এইটো শিকোৱাত টো যে অ, ভূমিকম্প হ'লে কেনেকুৱা কি কৰিব লাগে? কি কৰিব নালাগে, কি বস্তু লগত ৰাখিব লাগে, কেনেকুৱা থাকিব লাগে ক'ত থাকিব লাগে, কি কৰিব লাগে, এইবোৰ মানে অ, কোৱাটো বহুত মানে প্ৰয়োজনীয়। মোৰ মতে